হেল্ল', হেল্ল', হেল্ল',
হয়, শুনি আছানে?
অ, শুনিছো-শুনিছো তুমি ভালদৰে শুনা পাইছানে বাৰু মোৰ কথাবোৰ?
অ, অ, অ, শুনা পাইছো-পাইছো।
অ, কি কৰি আছা?
মই তোমাৰ এই ভাতকেইটা খাই মেলি উ, উঠি পেলাই বহিছোঁ অকণমান। তুমি?
অ, বাকী ভাত পানী অ, খবৰ খাতিৰ ভালেই নহয় ন?
খবৰ খাতি ভালেই বাৰু। তোমাৰ ভালনে নে কি?
ভালেই।
অ, অ,
এই বোলো বহু দিন হ'ল তোমাল ফোন চোন কৰা নাই, আজি বোলো এটা বিশেষ বিষযৰ ওপৰত কথা পাতো বুলি মানে ফোন কৰিলো?
অ, অঁ, ভালে কৰিলা বাৰু তাকে কি বিষয় বা?
হয়-হয়। তোমাৰ আজি কথা পাতিব লোৱা বিষয়টো এনেধৰণৰ হ'ব মানে। এই যি পৰিষ্কাৰ পৰিচ্ছন্নতা যে মানে তোমাৰ পৰিষ্কাৰ পৰি্ছন্নতা হৈ যে মানুহ যে থাকিব লাগে। সেই তাৰ ওৰতে অলপ কথা প পটো বুলি ভাবিছো মানে কেনে হ'ব বাৰু বিষয়টো?
অ, ' অ, ' বেয়া নহয় এইটো ভাল বিষয় এটা।
হয়-হয় মানে, এতিয়া কবলে গ'লে পৰিষ্কাৰ পৰিছন্নতা-পৰিছন্নতা, মানুহ যদি হৈ থাকে মানুহৰ নিজৰ কাৰণেই ভাল মানে, অ, হয়। মানে এতিয়া, তুমি অ' তুমি এতিয়া চাবলে গলে কি হয়। অ' তুমি যেনিবা এতিয়া তোমাৰ ধৰি লোৱা তোমাৰ ৰান্ধনী ঘৰটোৱে দেই। তাৰপিছত তুমি যদি একদম লেতেৰাকৈ ৰাখা মানে তোমাৰ এ, কাঁহী-বাতি সেইবোৰ যদি ভালদৰে নোধোৱ, লেতেৰাকে যদি ৰাখা। তাত যদি খাদ্য লৈ যদি তুমি যদি খা খোৱা তাৰ পৰা মানে, নানা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে বুজিছা।
হয়-হয়।
হয়, ঠিক তেনেদৰে তোমাৰ যি শৌচাগাৰ থাকে। তাৰ পিছত, আকৌ' মানে এনেকে পেলনীয়া অ, বস্তু পেলোৱা জেগা থাকে। সেইবোৰত যদি, মানে তুমি যদি চেণ্ডেল নিপিন্ধাকে যোৱা বা মানে সেইবোৰ স্থানত। যদি মানে তুমি যোৱা তোমাৰ তাৰ পৰাও বহুখিনি বেমাৰ আজৰ হব পাৰে, হয় নহয় বাৰু।
হয়, হয়। অ',
আচলতে আমি সকলোবোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। আচলতে, মানে, এতিয়া অ' হয়-হয় মানে এতিয়া তোমাৰ, এ, কিছুমান মানুহ চাবাচোন একদম কাপোৰ-কানি একদম পুৰা লেতেৰা। লেতেৰা থাকে সেইবোৰ মানুহৰ ওচৰলে যাবলে মানে বেয়া লগা। হয় নে নহয় বাৰু, কিন্তু, যদি তাৰ তুলাত যদি এজন ভালকে যদি মানে, লাগিলে দুখীয়াই হওক। যদি যদি, কাপোৰ কানি মানে কাপোৰযোৰ যদি ধুনীয়াকে চাফ চিকুণ যদি হৈ থাকে। তেওঁক মানে তেওঁৰ লগত কথা পাতিবলে মন যায় হয় নহয়।
হয়-হয় অ' সেইটো হয়।
অ' সেইবোৰ কথা আচলতে ভাবিব লাগে। আৰু মানে জানিব লাগে যে, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ফলত আমাৰ কি উপকাৰ হয়। কাৰণ এতিয়া, এই আজিকালিও স্কুল মানে বিদ্যালয়সমূহত। সেই পৰিষ্কাৰ-পৰিছন্নতাৰ ওপৰত আহ' কিছু শিক্ষা দিছে আকৌ দে নিদিয়া নহয়। মানে অ', যেনেদৰে হাত, এই খোৱা বোৱাৰ আগত মানুহে হাত কেনেদৰে, লাগে আকৌ' খোৱাৰ পিছত কেনেদৰে হাত ধুব লাগে। তাৰ পিছত কেনেদৰে মানুহ পৰিষ্কাৰ-পৰিছন্নতা হৈ থাকিব লাগে। সেই কথাবোৰ, বিদ্যালয়তো আজিকালি বহু সংখ্যক মানে শিকোৱা দেখা পাইছোঁ। মই,
শিকাইছোঁ। অ',
হয়-হয় সেইবাবে মানুহ একদম পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰিছন্নতা হৈ থাকিব লাগে। কাৰণ পৰি যেতিয়া মানে অপৰিষ্কাৰ হৈ থাকে তাৰ ফলত আমাৰ, বহু খিনি বেমাৰ হব পাৰে। তুমি এতিয়া চাবলৈ গলে এইবোৰ ছালৰ ৰোগ, যে হয়, সেইবোৰ কিন্তু পৰিষ্কাৰ-পৰিচ্ছন্নতা হৈ নথকা ফলতে হয় আৰু। হ'ব দেই, আকৌ অ' উ তুমি এতিয়া চাব পাৰা। এই, কিছুমান মানুহে এটা কথা এ তুমি লক্ষ্য কৰিছা নাই জানোঁ। আজিকালি দিনতো কিছুমান মানুহে, অ' তোমাৰ এই পানীবোৰ যে পানীবোৰ মানে নদীৰ পানী হওক পুখুৰীৰ পানী হওক ডাইৰেক্ট খাই দিয়ে। সেইটো একদম বহুত বেয়া কাম কৰে আকৌ তেওঁলোকে।
অ' হয়-হয় সেইটো হয়।
উম' মানে এতিয়া সেইবোৰ পৰিষ্কাৰ কৰি খাব লাগে। কাৰণ সেইবোৰ যেতিয়া মানে ভাল, ভাল পানী যেতিয়া খাব। তেতিয়া মানে নিজৰ শৰীৰটো মানে ভালদৰে থাকে। থাকিব পাৰিব আৰু যেতিয়া নিজৰ শৰীৰটো ভালে থাকিব। তেতিয়া কাম বনো ভালদৰে কৰিব পাৰিব। হয় নহয় বাৰু,
হয়-হয়-হয়।
উম, এতিয়া মানে পানীবোৰ আমি কেনেদৰে খাব লাগে। তোমাৰ এতিয়া ধৰি লোৱা, তুমি নদী বা পুখুৰীৰ পৰা পানী আনিলা। দেই অনাৰ পিছত তুমি ফিল্টাৰ কৰিব লাগিব। ফিল্টাৰ যদি তোমাৰ ঘৰত নাই। তেতিয়া তুমি কি কৰিব লাগিব? এই এটা ড্ৰাম নহ'লে মানে কিবা টিঙৰে হওক এ প্লাষ্টিকৰে হওক কিবা এটা মানে ফুটা কৰি তলত,
উম, উম,
তাত সেই পানী খিনি দি ফিল্টাৰ লাগিব। ফিল্টাৰ কৰাৰ পিছত আকৌ কি কৰিব লাগিব, সেই পানীসমূহ একদম উতলাব লাগিব। উতলাৰ পি পিছতহে মানে সেই পানীখিনি খাবৰ পৰা উপ-উপযোগী হৈ উঠে গম পাইছা।
অ', হয়-হয়।
উম, কিন্তু আজিকালি আকৌ কি কৰে কিছু কিছুমান মানুহ মানে কোনো-কোনো ঠাইত দেখা যায় মানে ডাইৰেক খাই দিয়ে। পানীবোৰ হেইটো একদম বহুত বেয়া কথা কাৰণ শৰীৰটো একদম পুৰা বেয়া হৈ গুচি যাব আৰু সেইবোৰ। পানী খাই থাকিলে মানে জ্বৰ হ'ব, টাইফইড হ'ব, তেনেকুৱা ধৰণৰ বেমাৰবোৰ হ'ব।
হয়। অ',
সেইবাবে আচলতে আমি কথাবোৰ বুজি পাব লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকাটো আমাৰ নিজৰ কাৰণেই ভাল কাৰণ এই এতিয়া এ এটা কথা অ', এটা আৰু এটা কথা হ'ল কি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি ক'লেই যে তোমাৰ অ', এনেকে এইবোৰ জেগা পৰিষ্কাৰ কৰি ৰখা তোমাৰ সেই বোৰেই নহয় আকৌ কাপোৰ পৰিষ্কাৰ কৰি ৰখা সেইবোৰে নহয় পৰিষ্কাৰ পৰিছন্নতা মানে হ'ল তোমাৰ অ', তোমাৰ মগজুটোও পৰিষ্কাৰ কৰি ৰাখিব লাগে, কিছুমান মানুহৰ মনটো বহুত মানে, মানে মনটো বহুত বেয়া থাকে কিন্তু বহুত ভাল ভাল কথা কয়, সেইবোৰ কথা সেইটো মানে ভাল নহয় আচলতে।
হয়, হয়।
বুজি পাইছা অ', সেইকাৰণে মানে কাপোৰ কানিৰ লগতে নিজৰ মনটো পৰিষ্কাৰ কৰি ৰাখিব লাগে তেতিয়া মানে তোমাৰ অ', মানে তুমি তোমাৰ মানে উন্নতি পথত তুমি যাব পাৰিবা হয় নহয় উ, উ সেয়া আৰু মোৰ পৰা ফালত পৰা সেয়াই কলো তোমাৰ মতামত দিয়াচোন বাৰু অলপ।
অ', সেইখিনিয়ে তুমি যি গুৰুত্বপূৰ্ণ কথাখিনি আচলে আচলতে ক'লাই এতিয়া কোৱা হয় যে স্বাস্থ্য হৈছে প্ৰকৃত সম্পদ। কিন্তু অ', সুস্থ স্বাস্থ্য এটা বজাই ৰাখিবলৈ হ'লে আমাক এটা পৰিষ্কাৰ পৰিচ্ছন্নতা মানে অতি জৰুৰী হয়। এতিয়া যদি পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে তাত আমাৰ ৰোগ কম হয়। মানুহ মানে সুস্থ ভাৱে থাকিব পাৰে আৰু জীৱনৰ মানে মান উন্নত হয়। এতিয়া আ তুমি যেনেকে ক'লা, আ পৰিষ্কাৰ পৰিচ্ছন্ন তাৰ মানে মানুহৰ মনটোকো তেনেকে পৰিষ্কাৰে কৰি ৰাখিব লাগে এতিয়া আৰু এটা কথা কি হয় পৰিষ্কাৰ পৰিচ্ছন্নতা মানে কেৱল আমাৰ নিজৰ শৰীৰটো মনটো সেইটো পৰিষ্কাৰ কৰি ৰখাই নহয় আমাৰ যি ঘৰখন বা বিদ্যালয়ৰ ৰাস্তা বা শৌচাগাৰ মানে এক কথাত ক'বলৈ গ'লে চাৰিওফালৰ পৰিৱেশ আমি সেই পৰিৱেশটো আচলতে পৰিষ্কাৰ কৰি ৰখাটো মানে সমানে গুৰুত্ব
হয়, হয়, হয় একদম ঠিক কথা কৈছা হয়।
অ', এতিয়া এ মানুহে কয় যে এ এটা পৰিস্কাৰ পৰিৱেশতহে এটা পৰিস্কাৰ মনৰ সৃষ্টি হয়।
হয়, অ', হয়, হয়, হয়।
সেইকাৰণে আমি আমাৰ যি চাৰিওফালৰ পৰিৱেশটো সেই পৰিৱেশ তোৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত আমি এ ভাল এটা এ মানে পদক্ষেপ ল'ব লাগে
ল'ব লাগে হয়, হয়।
যদি আমাৰ পৰি মানে পৰিৱেশটো আমাৰ চাৰিওফালৰ পৰিৱেশটো যদি আমি এ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি নাৰাখো তেতিয়া
উম।
এ আমাৰ যি তোমাৰ মাখি মৌ বেক্টেৰিয়া আদি ভাইৰাছ বোৰ মানে সহজতে বৃদ্ধি পায়। আৰু ইয়াৰ ফলত কি হয় আমাৰ যে ডেংগু মেলেৰিয়া বা ডায়েৰিয়া টাইফইড আদিৰ মানে বহুত ৰোগসমূহ দে মানে হ'ব পাৰে আৰু আজিকালি এ তুমি যি আহ নদীৰ পানী খোৱাৰ কথা কৈছা সেই তেনে নদীৰ পানী খোৱা যি এ তাৰ কাষৰীয়া যোনবোৰ অঞ্চল বা গাঁও সেই তেনেবোৰ গাঁও চহৰত মানে বেছিকৈ ডেংগু মেলেৰিয়া এইবোৰ সহজতে বিয়পিব পাৰে। কাৰণ কি হয় এই আহ সেই যি পানী আছে সেই পানীতে ম'হ মাখিয়ে তাত এ কণী পাৰে। আৰু অ' কি হয় আমিতো পানীবোৰ কিমান লেতেৰা কৰি ৰাখো সেই পানীতে আমি ধৰা বিভিন্ন ধৰণৰ আৱৰ্জনা বা প্লাষ্টিক কিবা কিবি সেইবোৰ পেলাই আমি পানীবোৰ কিমান প্ৰদূষন কৰো। আৰু সেই পানীবোৰে যেতিয়া বৈ গৈ এ বৈ গৈ পেলাই কোনোবা এটা অঞ্চলত পাবগে আৰু সেই সেই পানীবোৰ খোৱাৰ ফলত মানুহৰ স্বাস্থ বহুত ক্ষতি হয়। আৰু
হয়, হয়।
আৰু সেই যেতিয়া আহ ম'হ মাখিব বিলাকে তাত এ কণী পাৰিব। আৰু তাৰ পৰা যেতিয়া আহ এ নতুন ম'হ মাখি জন্ম হ'ব। সেই ম'হ মাখিবোৰ গৈ পেলাই মানুহৰ যেতিয়া কামুৰিব বা খোৱা খাদ্যত পৰিব সে তাৰ ফলত আমাৰ আমাৰ স্বাস্থ্য মানে বহুত বেয়া হোৱা দেখা যায়। আৰু সেই কাৰণে আমি আচলতে আমাৰ যি পৰিৱেশটো পৰিৱেশটো পৰিষ্কাৰ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। এতিয়া আমি কি হয় আমি প্ৰায় বিলাক এ একুৱা ঘৰতে হওঁক আহ বিশেষকৈ তাত আমি দোকান বিলাকৰ কথা কবলৈ যাওঁ। দোকান বিলাকৰ ফ্ৰন্ততে আমাৰ কি হয় মানুহ বিলাকে তাতে পিকাই দিব। বা খোৱা বস্তু যেনেকে চিপছৰ পেকেট হওঁক বা কিবা অন্য পেকেত হওঁক তেওঁলোকে সেইবোৰ এ তাৰ দোকানৰ সন্মুখতে আচলতে পেলাই দিয়ে। বা ৰাস্ত তাৰ কষাতে তেওঁলোকে সেইবোৰ এ পেলাই দিয়ে। আচলতে সইবিলাক কৰিব নালাগে, তেওঁ তাত আমাৰ আজিকালি প্ৰায় ঠায়ে ঠায়ে মানে তোমাৰ যি ডাষ্টবিনৰ ব্যয়ৱস্থা, সেই ডাষ্টবিনৰ ব্যৱস্থা টো আজিকালি আহ সকলো ঠাইতে দেখিবলৈ পোৱা গৈছে। সেয়েহে আমি যোনবোৰ বস্তু সেই বস্তু মানে আৱৰ্জনাবোৰ আমি সেই ডাষ্টবিনত পেলাব লাগে। এতিয়া আৰু এতিয়া এনেকে কথা এটা যদি কওঁ মোৰ লগৰে বন্ধু এজন তোমাৰ আজি প্ৰায় দুমাহ মানৰ আগত এনেকে জাপানলৈ বুলি ফুৰিবলৈ গৈছিল এতিয়া মই তেওঁলে ফোন কৰিছিলো এ তেওঁ মই সুধিলো আহ তাত কি কি কেনেকুৱা থাকিব লাগ পৰিৱেশটো কেনেকুৱা কথা ক'লে চাই ইমান মানে মানুহবোৰ ইমান মানে সজাগ ইমান মানে চাফ চিকুণ বা পৰিষ্কাৰ পৰি্ছন্নতা হৈ থাকে মানে তাৰ য আহ সেই ৰাস্তাতে তেওঁলোকে ফু মাৰি ভাত খাব পৰা নিচিনা মানে। সিমানে চাফ চিকুন। আৰু তেনে তেনেএখন তেনেকুৱা দেশবিলাকে আচলতে এ মানে উন্নতিৰ পথত গতি কৰে আৰু সহজতে উন্নত উ উন্নত হ'ব পাৰে।
অ' হয়, হয় একদম তুমি ঠিক কথা কৈছা, হয়।
আমাৰ এতিয়া ভাৰত খনত ভাৰত খনৰ তুলনাত জাপানখন কিমান এখন সৰু মানে দেশ তেনেস্থলত সেই জাপান খনৰ কিন্তু যি চাফ চিকুণ বা তেওঁলোকৰ যি মানসিকতা, মানুহ বিলাক হৰ সেই মানসিকতা কিন্তু আচলতে সঁচাকে শলাগ লবলগীয়া। কিন্তু আমাৰ আমাৰ যি অসমৰ মানুহ বিলাকৰ যি মানসিকতা সেইবিলাক দেখি কিন্তু আমি সঁচাকৈয় আমি নিজেই লাজ পাবলগীয়া এটা বিষয়।
হয়, হয়, অ' ঠিক কথা কৈছা তুমি।
অ' আৰু তোমাৰ যি পৰিৱেশৰ লগতে আমাৰ আহ ব্যক্তিগত যে পৰিষ্কাৰ পৰিছন্নতাবোৰ, সেইবোৰ কিন্তু ন মানে গুৰুত্ব দিব লাগে। আমি নিয়মিত ভাৱে গা ধো গা ধোৱা, খোৱাৰ আগতে
অ'।
ধোৱা, হাত ধোৱা বা শৌচালয় ব্যৱহাৰ কৰা পিছত চাবনে ভালদৰে হাত, নখ, নখ সেইবোৰ ভালদৰে ধুব লাগে আচলতে।
অ', হয়, হয়।
প্ৰতি দেওবাৰে নখ, চুলি ক কাটিব লাগে। তাত তুমি যেনেকৈ পৰিষ্কাৰ কাপোৰ পিন্ধা, এ বিশুদ্ধ পানী স্বাস্থ্যৰ মানে ৰাখে সেইবাবে আমি সেই ব্যক্তি আহ পৰিস্কাৰ-পৰিচ্ছন্নতাবোৰ সেইবোৰৰ প্ৰতি আমি আহ গুৰুত্ব প্ৰদান কৰিব লাগে আচলতে।
হয়, হয়, হয়, একদম তুমি এতিয়া যিখিনি কথা কলা বহুত গুৰুত্বপূৰ্ণ কথা কলা বাৰু, আৰু যি জাপানৰ কথা কলা হয়, জাপান খন মানে বহুত এখন পৰিষ্কাৰ-পৰিচ্ছন্নতা মানে বজাই ৰখা দেশ। আৰু তাৰ তুলনাত আমাৰ মানে ভাৰতবৰ্ষ খন কিন্তু বহুত পিছ পৰি আছে কিন্তু দেই, তোমাৰ এতিয়া চাবলৈ গ'লে মানুহ বোৰে কি কৰে অ', নিজৰ কিছুমানে নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখে আৰু কাপোৰো পৰিষ্কাৰ কৰি ৰাখে। কিন্তু, যি সমাজলে এতিয়া ক'বালে মানে ওলাই গ'ল দেই ওলাই যোৱা লগে-লগে কিবা কিবি খালে, খোৱাৰ পিছত সেই পেলনীয়া মানে আৱৰ্জনা হওক পলিথিন হওক মানে কিবা পেকেট হওক সেইবোৰ কি কৰে মানুহে এ ৰাস্তাৰ কাষত পেলাই দিয়ে, সেইটো একদম বহুত বেয়া কাম কৰে। কাৰণ অ', সেইবোৰৰ ফলত কি হব, আমাৰ যি মাটিৰ গুণাগুণ নষ্ট হব তাৰফলত আমাৰ প্ৰকৃতিটো ধ্বংস হব, সেইটোতো আমাৰেই এ মানে তোমাৰ অনিষ্ট হোৱা নিচিনা হব, হয় নহয় বাৰু? এই কথাবোৰ আছ আচলতে আমাৰ মানুহে মন দিব লাগে আৰু মানে কথাটো সকলোৱে বুজাই দিব লাগে। যে পৰিষ্কাৰ-পৰিছন্নতা অকল নিজৰ ঘৰতে মানে সীমাবদ্ধ ৰাখিলে নহব, সমাজ খনটো মানে পৰিষ্কাৰ-পৰিচ্ছন্নতটো মানে বজাই ৰাখিব লাগিব আচলতে। হয়, হয় তাকে আজি তোমাৰ লগত কথা পাতি ভালে লাগিল বাৰু, তোমাৰ পৰা বহু কথা জানিব পাৰিলো তাকে আজিলৈ হ'ব দিয়া। বেলেগ এদিনা আকৌ বেলেগ এটা বিষয় লৈ কথা পাতিম।
অ', ঠিক আছে বাৰু।
অ', হ'ব।